হেল্ল'।
হয় স্নেহা নমস্কাৰ ভালনে আপোনাৰ।
অ ভালে আছে। কি কৰি আছে। হেল্ল'
হেল্ল' হয় আপুনি শুনা পাইছেনে মই এনেই ঘৰতে আছো। আপুনি ঘৰতে আছে নে?
নাই মই ঘৰত ততে নাই মই হেৰি স্কুলত আছিলো। এতিয়া আৰু অলপ, উম এতিয়া অলপ আ হেৰি হ'ল জিৰণি পাইছো অলপ।
হয়, হয়, হয়। এতিয়া মানে আৰু ক্লাছ আছে চাগে?
আৰু ক্লাছ নাই। এতিয়া মানে ছুটি হ'ল। গৈ আছে এতিয়া আমি উম, আমি এতিয়া লাহ-লাহে ওলাম আৰু একদম লাষ্টত। এ হেৰি অ', বিদ্যা নিকেতন
হয় হয় অ' আৰু অম্বুবাচীও চলি আছে। হয় হয় হয়। অম্বুবাচীও চলি আছে বোলো গুৱাহাটীততো পুৰা ফেষ্টিভেলেছ
অ' এতিয়াতো গুৱাহাটীত পুৰা গৈ গৰমত ইমান ভিৰ
চাৰিওফালে যাম তাৰ মাজতো ভক্তৰ ভক্তগণৰ ইমানেই স্নেহ হয়নে। যেনেকে হ'লেও গৈ আছে। কালি মোৰ লগৰ কেইজনমান গৈছিলে ৰা সন্ধিয়া। ছটা মান বজাত কোনোমতে সোমালে ছটাৰ বজাতো আজিকালি বন্ধ কৰি দিয়ে নহয় প্ৰৱেশ।
অ' কৰি দিয়ে কিন্তু গোটেই আহ হেৰি সন্ধাৰ। পিছত সোমালে মানে ৰাতিটো আৰু কি ফুৰি থাকোতে খুব ধুনীয়া লাগে। আৰু ইমান মানে মানুহ ইমান জম জমাত হৈ ৰৈছে
মোৰ এই এইবছৰৰ এইবাৰত যোৱাই হোৱা নাই কালি লগৰ কেইজন গৈছিলে ছয় তাত কোনো মতে সোমালে। যাওঁতে বৰষুণ পালে বোলে ৰাস্তাত। ৰাস্তাত বৰষুণ পালে তথাপি তেওঁলোকে ৰখি। উখি মেলি গ'ল আৰু ঘূৰি মেলি যাব লাগে, বোলে আগৰ ৰাস্তাটো নহয়।
ন'হ।
তাৰপিছত গৈ, আজি ৰাতিপুৱা, ছটা বজাত আহি পাইছে বোলে। ৰাতি তাত তাতে থাকিলে বোলে।
অ' দিনে ৰাতিত একদম, জম জমাট হৈ আছে। মানুহ একদম হেঁচা থেলা ভিৰ ৰাতি বুুলি ক' কথাই নাই, না' মানে হেৰি কৈছিলো, মোৰ ফেমিলি মেম্বাৰে গৈছিল, ভিডিঅ' কল কৰিছে চালো, বা বহুত ভিৰ।
বহুত ভিৰ, বহত ভিৰ তাকে, ক'লে কৈছে ছবে।
হয় আৰু এবছৰত এবাৰে হয়, হয়নে? আৰু অম্বুবাচীৰ দিনাখন, উ, হয়। বহুত আগৰ পৰাই চলি আহিছে যিহেতু। আপুনি আগতে গৈছে নে কেতিয়াবা?
আগতে গৈছিলো। আগতে লাষ্ট দুই বছৰ আগতে গৈছ ছিলো।
অ, হয় দুবছৰ। মোৰো একেই বহুত বছৰ দুই, তিন বছৰ মানে মোৰ আৰু আগত যোৱা। তেতিয়া ইমান মানুহ নহয়, তেতিয়া বাইক চাইক বাইক লৈ যাব দিয়ে, খোজকাঢ়ি নগলেও হয় আগতে।
উম, আমি খোজকাঢ়িয়ে গৈছিলো।
অ'আজিকালি গাড়ী আৰু টো, বন্ধ কৰি দিছে। তাকে- -
আৰু সাধু দেখি, ইমান ভিৰ, দলে-দলে, আহি আছে।
অ' আৰু এটা কথা কিন্তু, আপোনাৰ ৰাছ টো দুটা হৈ গৈছে, আজিকালি নহয় জানো? আৰু এটা পাণ্ডুৰ-পাণ্ডুৰ ফালেদি, সোমাব পাৰে যে। এটাতো আগৰ কামাখ্যা গেট, নাৰ্চাৰী হৈ যায়, যিটো গাড়ী চাৰি যায় যে। আৰু এটা পাণ্ডুৰ ফালেদি যে নতুন ৰাস্তা এটা বনাইছে। পাণ্ডু হৈ, মালিগাও পাণ্ডু হৈ।
আচ্ছা, মই এইটো, আছা। আত্চ্ছা-আচ্ছা।
মই গৈছিলো তাতে, অ কেইবছৰ মানৰ আগত। মানে অম্বুবাচীত নহয়, এনে গৈছিলো এবাৰ, এবাৰ আমাক যাব দিলে, নতুনকে মুকলি সে কৰাৰ পিছত। আৰু দ্বিতীয়বাৰ আকৌ আৰু এবাৰ এনেকে গৈছ কিন্তু তাতে কিন্তু পুলিচে যাব নিদিলে। ক'লে যে, সেইটো ৰাস্তাটো ভাঙি আ আছে, লেণ্ডশ্লাইডত। চ এতিয়া যোৱা বন্ধ কৰিছে, তেনেকে কৰিলে। তাৰ পাছত আকৌ ৰি আকৌ ঠিক চাগে, শেষ কৰাৰ পিছত আকৌ চলি আছে আৰু এতিয়া।
হুম। এনেই এ আম, অ ক কোৱা?
এটা কথা মন কৰিছেনে, অম্বুবাচী বুলি কিন্তু এবাৰ খুব বেছিকে মানিছ মানে, বৰষুণটো দি আছে এনে অম্বুবাচীত বৰষুণ দিয়ে। কালিও বৰষুণ দিছে। অ এইটো ভাল কৰিছে কিন্তু, ভগৱানেও পুৰা ধুনীয়াকে মিলাই দিছে। ৰ'দৰ লগতে বৰষুণো দিছ
এইটোতো চলিয়ে থাকিব আৰ থে বৰষুণটো, লাষ্টৰ দিনোতো দিব বৰষুণ। আমাৰ নিয়ম, এইটোও হয়।
হয়। কিন্তু আগতে কিন্তু কোনোবা কোনোবা অম্বুবাচীত বৰষুণ একেবাৰে দিয়া নাছিলে জা নেনে আপুনি? আমি তাকে আলোচনা কৰিছিলোঁ। বৰষুণে নিদিলে দেখোন বুলি।
আৰু এই হেৰি, মেলাতো এইবাৰ বহুত ভাল ভাল বস্তু আহিছে চাগে? এইবাৰতো মই যোৱা নাই।
হয়। মেলাটোৱেই, মানে কোনখিনি জেগাত হয় বাৰু?
আমি যে লাষ্ট টাইম যেতিয়া গৈছিলোঁ, অ তলত আছিল। বহু উ মানে বিভিন্ন ধ ধৰণৰ বস্তু পাতি কিনিব পৰা হৈছিল তাতে।
মানে তলত মানে কোনখিনি ঠাইত?
মানে মন্দিৰৰ তলত মানে যোনটো ৰাস্তা দি। অহ গৈ থাকোতে য'ত মানে ভগৱানৰ বস্তু চস্তু কিনিব পোৱা যায়।
হয় হয়।
তাতে আৰু বেলেগ বেলেগ দোকান আছিল।
অহ হয় হয়। কালি মোক মোৰ লগৰ এজনে ক'লে। আগৰবোৰ অম্বুবাচীতকে এইবাৰ ভিৰটো বেছি হৈছে বোলে। আগৰ, মানে যোৱা তিনি
হেল্ল'! হেল্ল'! হেল্ল'?
অ হয়। শুনা শুনা পাইছেনে?
আহ, শুনা পাইছোঁ।
মানে আগৰ কেইটা হেৰিতকৈ অলপ ভিৰটো বেছি হৈছে বোলে, এইবাৰ।
তোৰ মানে বেছি আহিছে আৰু।
অ ভক্তগণ বেছি আহিছে শুনামতে আৰু এইবাৰ মেলা। টো তেনে। ইমান বহুত জেগাত পাতিবই পৰা নাই নেকি মানুহৰ ভিৰৰ কাৰণে।
মানুহে আহে এ। অ ভিডিঅ' কৰে পুৰা বিশ্বই জানিব পাৰে সেইকাৰণে ভ। ভক্ত মানে আৰু আহে কি নতুন আছে কি আছে এইটো চাব কাৰণে।
হয় হয় আৰু বাকী আ। আপুনি এনেকে বেলেগ মন্দিৰ বিলাক দৰ্শন কৰিছেনে বাহিৰত হওঁক।
অ বাহিৰত কৰা নাই কাম মানে ইয়া ইয়াত। তেই কৰিছোঁ মই বাহিৰত।
হয় হয় অ বহুত মানুহ বস্ত। বিষ্ণুদেৱী কেদাৰনাথ এনেকেও যায় যে।
গৈ পোৱা নাই এতিয়ালৈকে শুনিছো ইচ্ছা আছে যাব। তেতিয়ালৈকে।
আৰু আজিকালি নহ। নগা।
কি।
হেল্ল'।
নগাঁওৰ মহামৃত্যুঞ্জয় নগাঁওৰ মহামৃত্যুঞ্জয় মন্দিৰটো শুনিছে।
অ অ শুনিছোঁ শুনিছোঁ।
হা তাতেও বহুত মানুহ যায় দেখোন আজিকালি।
অহ এ আপুনি গৈছিলে।
ক'ত ক'লে।
আপুনি গৈছিলে মহামৃত্যুঞ্জয় মন্দিৰত?
নাই না মই গৈছোঁ আগতে গৈছোঁ হয়। দুবাৰমান গৈছোঁ। ডাঙৰ বহুত ডাঙৰ ভবাতকৈ বহুত ডাঙৰ ওচৰৰ পৰা। আৰু ভাল ঠাইখিনি পিছলৈও ডাঙৰ কৰিব। পৰা যাব। কিয়নো আপোনাৰ মুকলি পথাৰৰ ওচৰত গাঁৱৰ ওচৰত হৈছেতো।
আচ্ছা।
আৰু সমতল ভূমিত হৈছে। পাহাৰ নহয় যিহেতু। পিছলৈ যদি ডাঙৰ কৰিব খোজে তেওঁলোকে আৰু ডাঙৰ কৰিব পাৰিব।
আৰু এইটো কোনটো জাগাত আছে একজেক্টলি?
এইটো আপুনি নগাঁও
না নাই যোৱা।
নগাঁও। নগাঁওৰ পৰা যিটো কলিয়াবৰ বা যোৰহাট ডিব্ৰুগড় যায় নগাঁওত। টাউন পাৰ হৈ।
উম।
পাচেদি যাব লাগে সেইফালে অলপ দূৰ গৈ পুৰণি গুদাম যোৱা ৰাস্তাত হয় মানে। নগাঁওৰ পৰা বেছি দূৰ নহয় অলপ দূৰে যোৱাৰ পিছতে ৰাইট চাইডে সোমাই যাব লাগে। ঠাইখিনিৰ নামটো নাজানোঁ বাৰু মইও।
অ', গুৱাহাটীৰ পৰা আ কি কেনে-কেনেকে গৈছিল আপুনি?
অ', আমি লগৰ এনেকে মিলি গৈছিলো, গাড়ী লৈ গৈছিলো।
অ'।
অ', গাড়ী লৈ যাব পাৰি বা আপুনি পাব্লিক গাড়ীতো যাব পাৰে। নগাঁও পাৰ হৈ মহা মৃত্যুঞ্জয়ৰ ওচৰত নমাই দিব বুলি কলে নমাই দিব। তাৰ পৰা আপুনি ই ৰিক্সাত যাব পাৰিব।
আচ্ছা আচ্ছা।
আপোনালোক যায়,
উম সময় হৈ উঠিলে যাওঁ দিয়া।
সময় উঠিলে যাব হয়। গুৱাহাটীত আছে তেনেকে কেইবাটাও মন্দিৰ নহয় জানো।
উম হম।
বৈশিষ্ট আশ্ৰম
আৰু আছে আপোনাৰ আৰু কেইবাটাও আছে আপুনি এনেই মালিগাঁওৰ ফালে, এইকেইদিন যোৱা হৈছে নে আপোনাৰ?
যোৱা হয় কম যোৱা হয়।
ন, এই এইকেইদিনটো যোৱা হোৱা নাই?
না,
পাৰিলে এইকেইদিন নাযাবই বহুত ভিৰ। ব্ৰিজৰ ওপৰতো ভিৰ, ব্ৰিজৰ তলতো ভিৰ, ভূটনাথৰ সিখিনিৰ পৰাই ভিৰ পাব আপুনি। আৰু তলেদি গাড়ী মটৰ যাব দিয়া নাই।
হুম।
উম, আপুনি পাৰিলে এক পাক যাব।
হুম উম, ফুৰিম সময় হলে তীৰ্থস্থান কে তা ভালকে ফুৰি আহিম, ঠিক আছে দিয়ক। ঠিক আছে, উম, বাই।